হেল্ল' অহ। আছু মই দে তুম কি? খবৰ
আছোঁ দে, আছোঁ। ঠিকে আছোঁ, চলি আছোঁ আৰু। বাকী হেৰি, এতিয়া কৰ'বাত ফুৰা চুৰা কৰ'বাত গৈছনে নাই কৰ'বাত?
অ', ফুৰা মানে তোৰ ছেপ্টেম্বৰ, অক্টোবৰ বা নৱেম্বৰত অলপমান ঠাণ্ডা পৰিলে অ', পুৰীৰ ইফাল পুৰীৰ ফালে যাম বুলি ভাবিছো।
পুৰী, পুৰী আহ পুৰীটো ভাল জাগা বঢ়িয়া লাগে পুৰীত যাই ফেলাই
মানে তহঁতৰ মানে কি কিমান দিন আগতে টিকট চিকট কাটিছ।
টিকেটটো তোৰ এতিয়া উ'ম একমাহ একমাহ বা একমাহ পোন্ধৰ দিন আগত পাই যায় পুৰী এক্সপ্ৰেছ ভাল হয় পুৰী এক্সপ্ৰে এক্সপ্ৰেছখন মানে বঢ়িয়া ট্ৰেইনতো সেইখনত যাবৰ কাৰণে ভাল আৰু
তাৰপিছত তোৰ হেৰি কি কয় তাতে যাই কেনে তই কেইদিন আছিলি
যাই পেলাই আমি ছয় দিনৰ ট্ৰিপ মাৰিছিলোঁ, পাঁচদিন পাঁচদিনৰ ট্ৰিপ পাঁচদিনৰ ট্ৰিপ মন্দিৰ অ', মন্দিৰ ঘুৰিছো তাৰপাছ চিলিকা লেক গৈছো তাৰপিছত ভূৱনেশ্বৰৰতো অলপ গৈছো ফুৰিছো। ভাল লাগে অ', পুৰী এইখনটো ধুনীয়া ভূৱনেশ্বৰটো বঢ়িয়া লাগে। পাঁচ দিনত হৈ যায় আৰামচ হৈ যায় পাঁচ দিনত ধুনীয়াকে পুৰীত দুদিন থাকিলো। তাৰপিছত আমি তিনিদিন ভূৱনেশ্বৰ ঘূৰিলোঁ। ভূৱনেশ্বৰ গাড়ীলৈ গ'লো। ভূৱনেশ্বত ঘূৰিলো। পুৰীত মেইন মেইন আৰু কি মন মেইন মানে আপোনাৰ তোমাৰ তোৰ হেৰি জগন্নাথ আৰু বিচ
অ', অ', ঠিকে আছে দিয়া বাকী বাকী তোৰ খৰচ চৰচ মানে কিমান মান যায় এনে
খৰচ আমাৰ দুজনৰ হেৰি গৈছে এ ত্ৰিশ মানত হৈ যায় ত্ৰিশ পইয়ত্ৰিশত হৈ যায় ট্ৰেইনত গৈছোতো অহা যোৱা চব ট্ৰেইনতে ত ত্ৰিশ পয়ত্ৰিশ
অ', ঠিকে আছে অ', বেছি নহয় আৰু তোৰ হেৰি থাকা মেলা তাতে এ হেৰিত আছিল হোটেলত নে হোমষ্টে লৈছিলি।
হোমষ্টে লৈছিলো, হোমষ্টে লৈছিলো আমি হেৰি পুৰী ত হেৰিত আছিলো এ ৰুম এটা লৈছিলোঁ তলতে থাকে তল তে গাদদি পাৰি শুৱে সেইটো কিবা এটা কিবা এটা দিব লাগে আৰু
অ', অ', অ', মানে হেৰিয়া নহয় আৰু মানে এয়া নহয় আৰু যে মানে পইচা টাইপ তেনেকুৱা নহয় আৰু নিজৰ ইচ্ছা।
নাই - নাই নিজৰ ইচ্ছাত -নিজৰ ইচ্ছাত -নিজৰ ইচ্ছাত দিব পাৰি। পো যাব পাৰ পুৰিত ভাল হয়।
তাকে বুঢ়ীতো বেলেগ আৰু আমি লগৰ কেইটা কবাত যাব লাগিছিল এটা।
অ ', বেলেগ অ ', তাকেতো সেইটো প্লেন কৰি আছো কবাত। ভাল জেগা এটাত এতিয়া।
হহ ', ফুৰিব লাগে কবাত -কবাত মেঘালয় চেঘালয় যাব পাৰিলেতো আৰু।
অ', মেঘালয়তো বঢ়িয়া হয় মেঘালয়তো যাব পাৰি কিন্তু।
তাতে গৰম দিনত অ', গৰম দিনত তাতে নিজৰা চিজৰা পাম।
নিজৰে চিজৰা আছে ধুনীয়াকে ফুৰিব পাৰি সেইটোয়েতো ইয়াত
বেছিও - বেছিও নাযায় কিমান যাব তোৰ পোন্ধৰশ মান যাব পাৰ পাৰ্চন।
অঁ', - অঁ ', প -পোন্ধৰখনমান যাব অঁ', যাগাটো চাচোন জাগাটো ভাব কি জাগা হ'ব পাৰে।
জগাতো আছে বহুত জাগা আছে তোৰ এ', হেৰি যোৱাবাৰ আমি গৈছিলো তোৰ বুলচ ট্ৰেক বুলি জেগা এটাত গৈছিলো তোৰ কলেজৰ লগৰ কেইটা। বোলচ ট্ৰেক বুলছ ট্ৰেক।
বোলচ ট্ৰেক আচ্ছা। কা ',
ট্ৰেক তাতে ধুনীয়া জোগা সেইটোত যাব। আৰু ধুনীয়া মাৰখাম ভেলি চলি আছে।
মাৰখাম ভেলীয়া আমি এটা কাম কৰিব পাৰি মানে নাইটচ ষ্টে টাইপ কৰিব পাৰি নাইট ষ্টে মানে যাই গলো যাই কেম্প - কেম্প যে থাকে কেম্পত। থাকিলো থাকি পেলাই ৰাতিপুৱা খাই লৈ বোলে ইভিনিং টাইম নেক্সট মানে আবেলি সময়ত,
আঁহ ', অ', এইটো কৰিব পাৰি। সেইটো - সেইটো কৰিব পাৰি কিন্তু সেইটো কৰিলে তোৰ সেয়া মানে গাড়ী ভাৰা কৰি লৈ গলে বহুত দাম ল'ব নেকি, এদিনত কিমান বা লয়?
গাড়ী ভাড়া কৰি দে', তুমি তুমি চাৰি হাজাৰ মান ল'ব নেকি। পাঁচ হাজাৰ মান ল'ব পাঁচ ছয় হাজাৰ মান ল'ব।
ব আৰু তোৰ হেৰি কৰিব পাৰি নহলে ড্ৰাইভাৰটোক ক'ব পাৰি নহলে হেৰি কি কয় এই যদি নৰ্মেল গাড়ীত যায় খানাপাৰা পৰা যে পায় তাতে পাঁচশ টকাকে লয় পাৰ পাৰ্চন
অ সেইটোতো যাব পাৰি সেইটোতো সেইটোতো বেস্ত হয় কিন্তু নৰ্মেল প্ৰাইভেট কে লিলে ভাল আৰু তেতিয়া আৰামত যাব পাৰি উম মানে চবৰে লগত এতিয়া হৰি ন আৰু প্ৰাইভেটলৈ বেছি ভাল পইচা গ'লেও অলপ মানুহ বেছি হলে ভাল লাগে প্ৰাইভেট পইচাটো কমি যাব তেতিয়া আমাৰ
কৰি লৈ গলো়ীখন ধ চছেভেন চিটাৰ চছেভেন চিটাৰ গাড়ী এখন লৈ গৈছো সাতজন মানুহ পুৰা মাই চব কৰিলে খাইতিয়া
আহ অ সেইটো হ'লে ভাল হয় কিন্তু
অ
তাকেইতো এতিয়া গৰম দিনত তাকেতো যাব লাগিছিল ক'ৰবাত এইটোৱে বেছ হ কৰো আমি গোটেইকেইটা আলোচনা কৰো কেইজন মানুহে কিমানকৈ উঠাব পাৰি আলোচনা কৰি পেলাই
সেইকাৰে বুক কৰি যাব পাৰে
ন এ কৰিব বৰে আমি বাহিৰতো যাব পাৰি এতিয়া অলপ
বাহিৰত অ অ অ আৰু নহ অ বাহিৰতো যাব পাৰি আৰু তোৰ গৰম বেলেদিনটো এক লেন বা ড্ৰিম লেনতো যাব লাগিছিলা
অ এক দিমো হ'ব বাৰু এইটোতো কথা নাই এইটো টেনন নাই কিন্তু মেইন কথাটো হ'ল কি মানে আমাৰ লগৰ কেইটা মানে হেৰি আৰু ট্ৰেইন জাৰ্ণিৰ কৰা নেতো মেইন ট্ৰেইন জাৰ্ণি বা ইকো কেম্প এদিন থাকিলো অ মানে ঠাণ্ডা দিনতো জুই পালো এতিয়াাতো জুই পোৱা নাই এনে মে এনজয় কৰিলো পাৰ্টি চাৰ্টি কৰিলো অলপ বা ট্ৰেইনতো ভাল লাগে ট্ৰেইনত একদিন জাৰ্ণি কৰিলো নেক্সট দিনা
ট্ৰেইনত ট্ৰেইনত গ'লে তোৰ ওচৰ জেগাত সেয়া আছে কি কো ছিকিম আছে দাৰ্জিলিং
ছিকিম দাৰ্জিলিং অ ছিকিম দাৰ্জিলিঙতো ভাল লাগে কিন্তু এতিয়া দাৰ্জিলিং জুলাই মানত কৰিব পাৰি কিন্তু প্লেনটো দাৰ্জিলিং মই ভাবি আছিলোঁ দাৰ্জিলিং প্লেনটো বেয়া নহয়
পাৰ পাৰ্চেনটো বাৰ মমানত হৈ যাব লাগে বাৰ অ বাৰ তেৰ মথাতৈ য
উ সেইটো হয় কিন্তু দাৰ্জিলিংটো বেয়া নহয় দাৰ্জিলিং ছিকিমো আছে ভাল ছিকিমতকে দাৰ্জিলিং বেছি ভাল নেকি
ছিকিম বেছি ভাল ছিকিম ডাঙৰ হয় মান বহুত জাগা আছে নৰ্থ ছিক্কিম আছে সউথ আছে ইঈষ্ট আছে ৱেষ্ট আছে নৰ্থ ছিকিমৰ ফালে গ'লে মানে বৰফ চাব যদি মন আছে এতি চ ছিকিম যাব পাৰো আৰু নৰ্থ ছিক্িমৰ ফালে গ'লে নাথুলা পাঁচ চাঁচ পৰস পাব তাত
আচ্ছা উম
অকে
এতিয়া মানে আমি দুটা কৈছো যে ছিকিম যাব পাৰি বাকীকেইটা যদি ছিকিম যাব নিবিচাৰে মানে উ সেইটোত নহয় ন এতিয়া গোটেই কেইটা যদি মান্তি হয় তেতিয়াহ'লে ছিকিমে প্লেন টো কৰিব পাৰি জুলাই মানত
জুলাই মানত শাৰি অ অ শ়ি জুলাই মানত
ক চ হে কৰি ছুটি ল'লোঁ লৈ পেলাই ধুনীয়াকৈ বলো ফুৰি আহিলোঁ বঢ়িয়াকৈ ছিকিমৰ পৰাই আৰু ততে তপত অক্টোবৰটো যাবি ন হেৰিত পুৰীত
এয়া মানে তোৰ ধৰ ছিকিম যদি যাও তোৰ এসপ্তাহ মানৰ সময়লৈ গলে আৰামছে হৈ যায়
উম এসপ্তাহলে হৈ যায় অ ধুনীয়াকে চবখিনি ঘূৰিব পাৰি আৰু নহ'লে আৰুটা আছে জাগা ভাল জোগা এই পৰশুৰাম কুণ্ড ফালেফালে ভাল হয় অৰুণাচল
অৰুণাচল অৰুণাচলতো মোৰ ইচ্ছা আছে যাব অৰুণাচল আহ চ চাৰি দিন মানৰ যদি সময় লৈ কেনে যাও বহুত জোগা চাবলৈ যাব তাৰপিছত টাৱাং আছে টাৱাং আছে তাৰপিছত এই ডিম- পবৰ ৰইজ গৈছে মেচু কাজে -
মিচুকা মিচুকা বাপৰে বাপ সেইটো আৰু মানে সপোনৰ জেগা সেইখিনি। মেচুকা টাৱাঙল টাৱাঙত- তো যাবৰ কাৰণে সেইখিনিত এ পূজাৰ সময়ত ভাল হ'ব নেকি?
অ পূজাৰ সময়ত অ মানে বেছি দেৰি হলে নৱেম্বৰ ডিচেম্বৰ হলে - ত ঠাণ্ডা পৰে। মানে কপাই দিব, অক্টোবৰ মান বেষ্ট - দাদ
অক্টোবৰ মান বেষ্ট অক্টোবৰ মানতে প্লেন কৰিব পাৰি। কিন্তু মেইন আমাৰ জুলাই মানত-
অ অ জুলাই মানত মানে মেঘা- ছিকিম থিকিম নহলে মেঘালয়ত যদি কৰিব পাৰো এটা -
অ মেঘালয়ত কৰিব পাৰি নহলে আমি এইটো কৰো- এই দাৰ্জিলিং। মেঘালয় দাৰ্জিলিং ওচৰ জেগা হয় বেছি বাজেট- নহয়। পইচা পাতি টেনচন নাই গোটেই কেইটা যদি মান- তেতি আমি দহজন মান আঠজন দহজন মান হলে-
অ বঢ়িয়াকে ট্ৰেইনতা ট্ৰেইনত যাব পাৰি বৰো নালাগে তেতিয়া ট্ৰেইনত অ অ কথা চথা পাতি যায় থাকি -
কথা চথা পাতি পেলাই ৰাতি নহ'লো ৰাতি ধ- ধুনীয়াকে কথা পাতি পাতি-
অ।
টোপনিয় কত আহিব এয়া ৰাতিপুৱা পাই গলোঁ। তাৰ হোটেল হোটেলটো ঘৰতে যাই পেলাই বুক - বুকিং কৰিব লাগিব।
অ অ ঘৰতে ক-
বুকিং কৰি পেলাই ধুনীয়াকে- আমি পইচাটো তাতে দিম মানে পেমেণ্টটো পেমেণ্টটো বুকিং কৰি থৈ দিম।
আৰু গাড়ী গাড়ী চাড়ী ত হোটেলৰ মানুহে ফিক্স কৰি দিয়া। আমি যাতে হোটেলৰ যোনখন হোটেলত আছিলো সিয়ে মানে গা- গাড়ী ফিক্স কৰি দিছে ঘূৰা কাৰণে- লোকেল ঘোটাৰ লাগিলে তাক পইচাটো দি সি মানে ফিক্স কৰি। আমি গাড়ী এখন লৈ কেনে ঘূৰি লম লকেল জেগাখিনি। ঠিকেই আছে। টাইগাৰ নেষ্ট কিবা কিবি।
অ অ কি যে কি জেগা আছিলে?
আছে বহুত জেগা আছে তোৰ হেৰি তোৰ এখন পাৰ্ক এখন আছে, এটা জাগা আছে তোৰ হিলচৰ ওপৰত যত চানছেট চাওঁ ৰাতিপুৱা তোৰ পাঁচটা চাৰে চাৰিটা পাঁচটা মানতে ওলাব লাগে, ওলাব যোৱাৰ পিছত তোৰ একদম ওপৰত লৈ যায় পাহাৰৰ ওপৰত। তাৰ পৰা চানচট চাব পাৰি। সেইটো এটা জাগা আছে তাৰপিছত তোৰ হেৰি পাৰ্ক দুখনমান আছে। তাৰপিছত এনেকে জু এটাও আছিল নেকি জু নে অ জু এটাও আছিল সেইটো ছিকিমত আছিল নেকি নে দাৰ্জিলিঙত আছিল কনফিউজ আছিল মুঠতে আছে আৰু খাবলৈগে যেন
আচ্ছা। আৰু এটা মই কৈ দিওঁ নন্দ এ ভূৱনেশ্বৰ পুৰীত যিহেতু যাবি। ন ভূুৱনেশ্বৰত এখন ধুনীয়া পাৰ্ক এখন আছে। নন্দনকানন বুলি। সেইখনত যাবি সিখনত বঢ়িয়া বহুত ডাঙৰ পাৰ্ক হয় নুবাই জু হয় জু। চৰি। চিৰিয়াখানা হয়। বহুত ডাঙৰ চিৰিয়াখানা সেইখন নন্দন গানৰ। সেইখনত মানে ধুনীয়া লাগে আমিতো বাধা ঘুৰিছো। সেইখনতটো মানে। ঘূৰিব কাৰণে একদিন লাগিব পুৰা একদম। একদিনেদি পূৰা চৌব্বিছ ঘণ্টা হ'লে। পুৰা ঘুৰিব পাৰিবি। ৰাতিপুৱাৰ পৰা ৰাতি লাগি যাব। সেইখনত যাব পাৰি সেইখনত। মানে ভাল আৰু চব চব খিনি আছে আৰু।
দে হ'ব দে তেতিয়াহ'লে প্লেনটো কৰিম।
দে দে অহ হ'ব দে প্লেনটো কৰি পেলে হেৰি কৰিম আমি ডিচকাছ কৰি লওঁ গোটেইখিনি আলোচনা কৰি পেলাই দে বাই বাই।